ঠিক
মই হৈ আছোঁ তুমি কি কৰি আছা?
মই বহি আছোঁ।
আছা।
অহ তুমি কৈছা?
খোৱা নাইখন গা ধম।
এতিয়াও গা ধোৱা নাই?
উ দুয়া নাই পিছত কাম, কি দে ভালা?
মই দালি কণী আকৌ মাছ শাক।
অ'।
তুমি কি বনাইছা?
মই ভাত বনাইছো পান্মাছ বনাইছোঁ। সেইেটোৱেই বনাইছোঁ। গাটো ভাল নালাগে।
ইমান দেৰি কৰি গা ধুই আছে কিয়?
শুই আছলাম মাল নালাগে।
অ'। গৰমৰ কাৰণে।
অ'।
আজিও গৰমটো বেছি দিছ মই আজি গাই দোৱা নাই, গা ধোৱা নাই শুই আছিলো।
গাটো বিষ কৰি আছে মোৰ।
জ্বৰে আহে নেকি আকৌ।
উম,
কালিতো বৰষুণত তিতিছিলা নেকি?
ভিজা নাই অলপ কয় একতা ফুটা পৰিছে।
কাপোৰ আনিছিলে যেতিয়া তেতিয়া বৰষুণ দিছিল তো
উম,
তেনেহ'লেতো বৰষুণ পৰিলে নহয়।
অহ, গাটো বিষ কৰি আছে।
অকমান হ জ্বৰ হলেতো অকমানতো হৈ যায় কি কৰিবা। এইটোৱেটো বেমাৰ
অলপ ভিজিছে নহয়।
সেইটো ত গাটো বিষাই আছে চাগে জ্বৰ আহিব। আজি ঘৰত যাবা।
অ, আজি যাম।
উম, আৰু কোন যাব।
মোৰ হাজবেণ্ড যাব লৰাক লৈ যাম।
অ, থাকিবা।
থাকিম।
কি দি যাবা।
কি দি বাইক দি যাম।
সি লৈ যাব পাৰিব বাইক দি?
পাৰিব।
অ, আৰু উঠিছিলা তাৰ লগত।
তাৰ লগত উঠিছা না। সেই কৈছে পাৰিব বোলে।
অ, অকমান ভালকে যাব ক'বা নতুন মানুহ নহয়। প্ৰব্লেম হ'ব পাৰে পিছত।
অ,
কেইদিন থাকিবা?
কেইদিন থাকি মই নাজানো।
যিমান দিন দিয়ে থাকিব।
উম,
কেইদিন দিয়ে।
তোমাৰ ই ভাল খেলি আছে সৰু ভাইটিৰ লগত তাৰ। খেলি আছে মই কৈছিলো যে টোপনি মাৰ গৈ যা। নামাৰো টোপনি খেলিম সেইটোয় কৈছো তহলে তো টোপনি নামাৰিলে আকৌ স দি দিম অহ, ইচ স্কুল বন্ধ হৈ গৈছে নহয় নাযাও।
মোক কৈ আছে চাৰা দিন টোপনি মাৰিম।
উম, তে কি কৰিব গোটেই দিনটো টোপনি নামাৰি।
উম, টোপনি মান নামাৰে তাৰ ভণ্টিৰ লগত খালি আছে।
অ, ৰঙা নাইটিটো কাৰ।
মোৰ।
কৰ পৰা আনিছা।
উম, বাইতি দিছিল।
কেতিয়া দিলে দেখাই নাই।
গৰবতি দিছিল।
এ এইবাৰ অ, এইটো থৈ দিছিল আ দে খোৱাইে নাই যে এটো চিলাই আনিছা?
নাই নাই আজি চিলাম।
অ'। ঠিকেই আছে কাপোৰ লাগে।
আজি ঘৰত যাম যে।
সেইটোতো ইয়াতেতো বেলেগ পিন্ধিলেও হ'ব ঘৰত গ'লে ভাল কাপোৰ লাগে।
অ'।
ময়ও ভাল চাই এটা নাইটি আনি উঠাই থব লাগিব।
উম লাগৈ।
কৰবাত গ'লে লাগে নাইতি।
অ'। শাহুৰী জিয়ে মোক মাতি আছে এইটো কাৰ। কোনে দিছে? কোনে আনিছে আনি দিছে
একো সুধিব লাগে যৌৰ পৰা আনে আনক গৈ তাৰ এইতো কিয় সুধিব লাগে। বিকিলি হয়। কোনে দিছে কোনে দিগেলে কৰ পৰা আনিলে আৰু পইচা হলেই ক'ব শহুৰৰ লগত যে পইচা নায় কাপোৰ আনিলে মিছা
কোব ও মোৰ ল'ৰাই আনিছে তুমি মিছা কথা কৈ আছ কব শহুৰ লগত শহুৰ লগত কথা পাতিব এইবিলাক
ঠিক হৈছেতো আগত আমি মিছা কথা কৈছোঁ এতিয়া এটা আনিলে নহয়। এটা সচা নকয় সব মিছা কথা কৈ থাকে।
অ'। বোৱাৰী দেখো বোৱাৰী কালি আহিছে আজি ইমান মিছা কথা কৈ থাকে
ই মিছা কথাও কয়, আকৌ কথাও নকয়। মানে নিজৰ উতম মতে চলি থাকে।
অ'।
ঠিকেই আছে যিমান খুজিছে সিমানেই পাইছে আমাতকে ভাল আনিব খোজিছিলে যে সেইকাৰণে এনেকুৱা পাইছে। বেছি ভাল বিচাৰিলে এনেকুৱা হয়
কৈছিল তাৰপিছত ডিমান কৰিছে
সেইটোয়েটো আমাতকে ভাল আনিব আমাতকে পঢ়া শুনা আনিব আমি
ইমান বগা আনিব পৰ পৰ তানি বগা নিচিনে নহয় এইবিলাক অন গম পাওক
এতিয়া মানুহে কয় নহয় কি চাইছিলি কত চকুলৈ গৈছিল ছিলে মানুহে নিজেই কৈ যায় ঘৰত পেলাই কৈ থৈ যায়।
অ' মানুহ টো কৈ থাকে। হ'বই আৰু হ'ব।
বেছি বুজিলে এনেকা হয়।
উম। আৰু হব চাম দেখিম।
উম।
কৈছোঁ নহয়। মোৰ লৰা আহিছি।
এতিয়া তুমি কি কৰিবা গা ধুবা।
অহ। গা ধুম তাৰপিছত ভাত খাম। বাচন কেইটা মাজিম।
বাচন কেইটা মাাজি
ঘৰ চাফ কৰিম ঘৰ ঝৰো দিম তাৰপিছত ল'ৰা কি কৰি থাকে
মইো অকমান বাছত গা চা ধো নুধো বাচন তচন আছে এইবিলাক কাপোৰ ধুইছো এইবিলাক আদি থব লাগিব ঘৰ দুৱাৰ লেতেৰা হৈ আছে চাফা কৰিব লাগিব।
অহ।
পিছত কাম কৰিম।
মায়ে আৰু গা ধুম গাৰ ধোৱা পিছত কাম কৰিম।
গা ধোৱা নাই ভাল লগা নাই ন। সেইকাৰণে গা ধোৱা নাই গা চালি ধুই
ছোৱালীটো ছোৱালী গা ধুইছে।
এই ছোৱালীয়েক কৈছিলো গা ধুই আহ গৈ, মইও গা নুধোৱা আজি তুমি গা নুধো মইও গা নোধো নোধুলে নাই বাদ দে। কি কৰো কৰি থাক। মোৰ গাটো ভাল লগা নাই মইও বেছি কথা কোৱা নাই কেনে কিয় জানো আজি মাথাতো ঘূৰাই আছে খালি পৰা গাৰ বোৰ বিষাই আছে, প্ৰেছাটো কিবা
প্ৰেছাৰ হৈছে না কমি গৈছে
সেইটো প্ৰেছাৰটো কমি যায় দুই তিনিদিন একেলগত মই ৰাতি খোৱা নাছিলো। খেইটো কাৰনে চাগে প্ৰেচাটো কমি গৈছে।
কমি গৈছে।
উম।
ডক্তৰ ওচৰত যাবা।
যাব লাগিব এতিয়া পইচা নাই হাতত, পইচা লাগে ডক্তৰ ওচৰত গ'লেই পইচা।
ডাক্তৰ ঘৰত গলে পইচা। ডাক্তৰ নামত বেমাৰ
আমালোকো বেমাৰ হৈ থাকে।
এতিয়া তুমি শুই আছে মই বাহিৰত গৰমত দি বতাহ দি আছে। নদী কিনাৰত আছো। আমাৰ নদীৰ কিনাৰত বতাহ আছে বহুত বতাহ ঠাণ্ডা বতাহ দিয়ে।
মই গা ধুম যেন মোক অলপ জিৰাই লৈছিলোঁ গা ধুম। তাৰপিছত বাত খলি না নাই গাটো খাৰাপ লাগি আছে জনা।
মন টো কিবা ভাল বহুত ঠাণ্ডা যে। মতা নাইকী কেইটা মতা নাইকে সকলোৱো মিলিকন ঘূৰি থাকে। ঠাণ্ডা বতাহ দি আছে।
উম, ছোৱালী ভাত খাইছে।
অ' আজি পৰীক্ষা আছিলে পৰীক্ষা এটা আছিলে চেছ কৰিলে গৰম বন্ধ
কি পৰীক্ষা হৈছে আজি।
আজি বিজ্ঞান পৰীক্ষা দিলে। আজি আকৌ বন্ধ দি দিছে নহয়, এক মাহৰ কাৰণে। তুমি গা ধুৱাগে তেনেহ'লে হা।
অ'।